নমস্কাৰ।
অঁ, হয় নমস্কাৰ, কি হয়, হয়, শুনি আছে নে আপুনি?
হয়, আপোনাৰ মাতটো অকণমান শ্লাইডকৈ নেটটো লাগে নাই চাগে। অকণমান জেগাটো, আপুনি থাকা জেগাটো অকণমান চেঞ্জ কৰিব পাৰিবা?
এতিয়া, এতিয়া
অ, হয়, হয়, হয়, নিশ্চয়, নিশ্চয় । অঁ নমস্কাৰ, অঁ নমস্কাৰ, অঁ, কি কৰি আছা আপুনি?
মই বৰ্তমান এতিয়া সোলোৱে। এ, মানে ৰেষ্ট লৈ আছো আৰু বিচতৰত। হয়।
আপুনি! এই ভাত খালা গধূলি?
হয়, হয়, মই মই ৰাতিৰ খাদ্যটো এই জাষ্ট কৰিলোঁ, খালো। আহ। অলপমান আগত আধা ঘন্টামান হ'ল দে।
হয়, হয়, হয়, আজি কি দি খালা?
আমাৰ মানে আজি দেউতাই বাজাৰত গৈছিলে হা, বজাৰত, তাৰপিছত বজাৰৰ পৰা, আজি মানে আমাৰ বজাৰ হয় ন, বু
হয়, হয়, হয়, হয়, অঔ আপোনাৰফালে বজাৰ হয় ন আজি!
হয়, আজি মানে বজাৰ হয় আমাৰ। তাৰপাছত, এই ফাদাৰে আমাৰ
হয়।
গাহৰি মাংস আনিছিলে।
হয়, হয়।
উম, মই ফাদাৰক ক'লো যে, গাহৰি মাংস খাব মন যাই আছে। অলপমান লৈ আহিব। এতিয়া এই গাহৰিৰ মাংসয়ে দি কচু ফুল বনাইছে আৰু।
আচ্ছা! বহুততো তেনেহ'লে আজি গাহৰি আৰু এই কচু ফুল বহুত টেষ্টি হৈছে তেনেহ'লে আজি।
আচ্ছা, হয়, হয়, হয়, নিশ্চয়। ময়ো এই গাহৰি মাংস আৰু সেইবোৰ খাদ্যবোৰ মই খাই বহুত ভাল পাওঁ আৰু মোৰোইটো প্ৰায়, গাহৰি মাংস ফেভৰেট হয়। গাহৰি খাই ভাল লাগে আৰু ন', হয়, হয়।
হয় নেকি।
হয়, হয় এনে আপোনাৰ এইফালে কি, কি, কি, কি দিনত আপোনাৰ বাজাৰ হয়?
আমাৰ আ' শনিবাৰ আৰু বুধবাৰে আমাৰ অঞ্চলৰে, আমাৰ অঞ্চল মানে সেই আমাৰ যিটো চক আছে ইয়াৰ বাজাৰটো বুধবাৰ আৰু শনিবাৰ
হয়, হয় আপোনালোকৰ বাজাৰত এনে কি কি পায়?
বজাৰত এতিয়া বজাৰ বুলি ক'ব গ'লে টো কিছুমান সৰু থাকে গাঁৱৰ ভিতৰতে সৰু সুৰা বজাৰ আৰু কিছুমান থাকে ডাঙৰ বজাৰ এতিয়া আমাৰ বজাৰটো পিছে ইমানো সৰু বজাৰ নহয়। হয়।
হয়, হয়।
যিখিনি লাগা হয় সেইখিনি গোটাই বস্তুবোৰ পোৱা হয় আৰু
হয়, হয়, হয় নিশ্চ
হয় আপোনাৰ পিন্ধা ড্ৰেছৰ লৈ পিনে আৰু ইফালে আমাৰ খাৱা লোৱা যিকোনো ঘৰৰ যিকোনো লাগতিয়া বস্তুয়ে মোক আৰু ইফালে মাংস বুলি ক'লেতো কবই নালাগে উম' গাহৰি মাংস
হয়, বিভিন্ন প্ৰজাতিৰ মাংস পায় অ'
হয়, বইলাৰ সেইবিলাক মানে ৰেগুলাৰ সেইবিলাক টো এনে গধুলা টাইমতো পোৱা হয়ে কিন্তু বজাৰ দিনা মানে বেছি মাত্ৰা পোৱা হয় আৰু বেছি সংখ্যয়াৰ
হয়, হয়।
হয়। আৰু আপোনাৰ ফালে বজাৰ কোন, কোন দিনীয়া হয় এনে
আমাৰ ও' বাজাৰৰ আমাৰ আপোনালোকৰ দৰেই দুইদিনীয়া হয় আমাৰ বাজাৰবোৰ আ' মানডে আৰু ফ্ৰাইডে' হয় আমাৰ, আমাৰ মানডেত বাজাৰটো অকণমান ডাঙৰ হয়। আৰু অ' সোমবাৰ দিনা অকমান ডাঙৰ হয় আৰু সেইফালে শুক্ৰবাৰে, বাজাৰবোৰ অলপ সৰু হয়, সৰু হয় আৰু। তথাপিও আমাৰ বা আমি চলি থাকা বা আমি যা
হয়।
এই সংসাৰ বা কেমাৰ ৰাজ্য থাকে যি তি ঘৰ চৰ সেই কাৰণে আমাক যি, যি বস্তু লাগে বা আনিছো তলৰ কাৰণে যি যি বস্তু লাগে। এইটো জেত মানে। বজাৰ খো সৰু হ'লেও চবখিনি পোৱা যায় আৰু যেনে আপোনাৰ বজাৰবোৰ বজাৰবোৰতো চবেই জানে যে, আমাৰ মাংস মেইন। মাংসটো থাকিবই ন, মাংস মাংস থাকিব তাৰপিছ
হয়।
অ', উহাৰফালে ব্ৰইলাৰ থাকিব আৰু আমাৰ ম'ষ্টলি ফেভৰেট কি হয়? এইটো কুচিয়া, মাছ। হয়। হয়। এইবোৰ থাকে, আৰু আৰু আমাৰ বজাৰত বিভিন্ন ধৰণৰ এই বাঁহহেদি বোৱা কিছু জেখাই এই কি কয়, এইটো যে কয় এইবোৰ এ, চেপা, জাকৈ, চেপা আৰু এনে এই বাহেৰি বোৱা আমাৰ বিচনি। তাৰপিছত এ, খালেনী আৰু দালা এইবোৰ মানে যোনটো আমি আমাৰ সংসাৰ আমাৰ য, ডেইলি লাইফত ব্যৱহাৰ কৰি থকা আমাৰ এইবোৰ মানে আমাৰ বজাৰত পায়, আৰু আৰু আমি চাবলৈ গ'লে আমাৰ য, আমি পিন্ধিবৰ কাৰণে আমাক বিভিন্ন ধৰণৰ কি লাগে? আমাক চলা কাপোৰ কানি, বা লংপেটৰ পৰা অধিক কি হয়। চব বস্তু লা লা হয়। সেইবোৰ মানে আমাৰ সৰু বজাৰ হ'লেও আমি পাওঁ আৰু আমাৰ এটা এটা ফাইদা হয়। বজাৰ খুৰৰ নামত আমি। সেইবোৰ মানে আমি যোনটো আমাক লাগে, লাগত হটেল বস্তুবোৰ আমি অকণমান আহ', কম দামত পোৱাাতটো আমি দেখা পাওঁ আৰু বি বা বেলেগ যা, ডাঙৰ বজাৰৰ নিচিনা দামবোৰ মানে। অ', বেছি নহয় আৰু অকণমান বজাৰ সৰু যিহেতু মানুহ চানুহ হয়। নোহোৱা নহয় বহুত মানুহ হয়।
হয়।
দামবোৰ বহুত কম হয় আৰু আৰু আমাৰ সোমবাৰে হোৱা ক, বজাৰবোৰত আৰু অ', হয়। ডাঙাৰীটো মানে এই মূল্যবোৰ কমবোৰে দেখা পাওঁ, আৰু আমি যোনটো আমাক লাগতিয়াল বস্তুবোৰ আমি দামবোৰ বহুত কমি দেখা পাওঁ, আমাৰফালে এনে আপোনাৰ বজাৰবোৰৰ দামবোৰ কেনেকুৱা?
অ', এতিয়া দাম বোৰ বোলে, ক'ব গ'লেতো অ, মানে চিজন লৈ চিজন। কিছুমান আমাৰ যিটো অ, চবজ বিলাৰ দাম। এটু অলপ মান ব্লেগ হয়, নহয় জানো? এতিয়া নহয় চিজণ লৈ চিজণ এইবিলা আৰু এতিয়া আলু বিলাক এতিয়া বৰ্তমান কেজি পোন্ধৰ টকা। বিছ টকাকে পাই আছে, আৰু আৰু পিয়াজবোৰ আমাৰ এতিয়া চল্লিশ টকা। কেতিয়াবা ত্ৰিশ টকা, এনেকুৱা হৈ আছে আৰু কেজি।
হয়, হয়, হয়।
আৰু বাকী আছে, আমাৰ এই কোমোৰা আছ ছে আৰু যিবিলাক ভেন্দি, বিলাহী।
উম হুম।
অ', জলকীয়া, শুকান জলকীয়া আৰু সেইবিলাক মানে। চিজেন লৈ, চিজেন দামটো মানে আপ ডাউন হৈ থাকে আৰু।
হয়, হয়, হয়, নি
হয় আৰু এতিয়া কব গ'লে, বাকী খিনি যিবিলাক আমাৰ প্লাষ্টিকৰ, ধৰি লওক মানে সেইবিলাক আৰু আ, ধৰা মিঠাতেলে হওক। চাহপাত আৰু চেনী, আটা, ময়দা এইবিলাক মানে আৰু স্থায়ী বস্তু না, এই কাৰণে এইটো দামটো মানে বেছি চেঞ্জ নহয় আৰু। ৰু হয়, সেইবিলাক মানে একেই থাকে প্ৰায়। আৰু কাপোৰ বিলাক, ড্ৰেচ বিলাকৰ প্ৰাইচটোতো আপুনি জানেই আৰু।
উম, উম, উম।
এ, যাৰ মানে সেই আৰু যোনে বেছি দাম দৰ কৰি কেনে অলপ কমাব পাৰে, সি অলপ কমত আনিব পাৰে।
হয়, নিশ্চয়।
মানে নজনাবোৰ আৰু দাম বোৰ বেছি দি কিনে আন-আনি লয় সেই মানে এইটো নিজৰ ৰুল
উম, উম, উম, উম।
কিন্তু আমাৰ, এই যিটো আ দাম মেইন, এইবিলাক যিটো আমাৰ থাকেইচ স্থায়ী, এইটো হ'ল আমাৰ যে মাংস বিলাৰ মাছ-মাংস এই গা হৰি মাংস আমাৰ অঞ্চলৰ বজাৰত এতিয়া আ, গাহৰি মাংস প্ৰায় মানে চাৰিশ হাইচ আৰু।
উম, উম।
কেজি, হয় কেজিত, এক কেজিত মানে অ', চাৰিশ টো হাইষ্ট। মেক্সিমাম আৰু মানে বজাৰবোৰ যেতিয়া মানে লাহে লাহে সেই হৈ যাব না, দেৰি মানে গুধলা হৈ যাব টাইমটো।
হয়, হয়।
তেতিয়া অলপ সেইবিলাক কম হৈ যায় গাহৰিৰ মাংসৰ যিটো দাম, এ, তিনিশ দুশতলৈকে আহে আৰু
হয়, হয়, হয়, হয়, হয়।
আৰু মাছ বিলাকতো আৰু সেইয়া হ'ল আমাৰ চালানি মাছ। যিবিলাক কমপ্লেত আছেই আমাৰ। এই বিলা।
উম।
কেজি এশ ষাঠি মানত পায় আৰু আমাৰ বজাৰত।
হয়, হয়, হয়।
আৰু লোকেল মাছবোৰ আমাৰ কিলো দুশ দু- এশ বিশ এনেকুৱা পৰে আৰু। এতিয়া কিন্তু
এনেই দাম বোৰ, অ' হয়।
আৰু সেই ব্ৰইলাৰ ব্ৰইলাৰৰ দামটো কিন্তু এতিয়া আমাৰ অঞ্চলত দুশ চল্লিশ দুশ ষাঠি সেই চলি আছে। হয়। আৰু আপোনাৰ অঞ্চলত এনেই দামবোৰ একেই নে বেলেগ?
দামবোৰতো প্ৰায় মই আপোনাৰ কোৱাদৰে দামবোৰ শুনিছো
হয়।
বৰ বেছিও নহয় বৰ কমো নহয়, কেতিয়াবা কেতিয়াবা কি হয় আমাৰ আহ টো চিজন পায়, চিজন বায় চিজন আমাৰ কিছু
হয়।
আমাৰ যা বস্তু বাহিনীবোৰ দামবোৰ বঢ়া হয়। চব যিবিলাকৰ দামটো বাঢ়ে, কিছু সময়ত আমাৰ যা এই বিক্ৰী যেনিবা দোকানীবোৰ মানে ছাপ্লাইবোৰ অকণমান ক'ম হয়। তেতিয়াহ'লে আমাৰ দামবোৰ আমি বেছি হোৱাটো আমি দেখা পা অ' এইটো আমাৰ এইফালে নহয়, এইটো চব জেগাতে আমি দেখা পাওঁ। যিহেতু সেইটো আমাৰ ছাপ্লাইবোৰ যদি কম হয়, তে বিকিবলৈ অকণমান কষ্ট হয় নহয় আচল চব চবকে লাগে।
হয়।
সেইকাৰণে আৰু, যেতিয়া মানে ছাপ্লাইবোৰ অকণমান বেছি হ'ব তেতিয়া আৰু কি হয় আমাৰ দামবোৰ আমি অকণমান বৃদ্ধি হোৱাতো আমি দেখা পাওঁ আৰু। হয় হয় হয়। আৰু যেতিয়া মা আমাৰ যা আমি চব্জিয়ে হওঁক বা কিছু কিছু সামগ্ৰীও হওঁক যেতিয়া আমাৰ দোকানী বা যিবিলাক এই দোকান চলা কৰা হয়। সেইবোৰক মানে বস্তু বাহিনীবোৰ যদি বহুত হিউজ আনে। তেনেহ'লে আৰু তাহা'তেও কমত আনিব পৰা যায়। যদি তাহা'ত তে ক'মত আনিব পাৰিলেহে আমাক ক'মত দিব, এনেকুৱা হয় আৰু। চে এতিয়া দেখিবলৈ গ'লে আমাৰ আপুনি যি যি ক'লে যে মাংসৰ দামবোৰ অ', প্ৰায় মই চেমে হোৱা পাওঁ, আমাৰ কিন্তু এই ব্ৰলাৰ টো কিটো এইটো বেছিকৈ নকমেও বেছিকৈ নাবঢ়েও। সেইটো প্ৰায় চেম চিম্পুলটো দেখা পাওঁ আৰু, আমাৰ আৰু মাছ মাছৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে আমাৰ লোকেল মাছ যোনটো আমি ঘৰত পুহে নহওঁ আমাৰ পুখুৰী বা কিছু এটা ফিচাৰিংবোৰ আমাৰ পুহি কিছু কি হয় আমাৰ সাৰ চাৰ নিদিয়াকৈ আমি লোকেল লোকেল পুহু বোলে এই অহ ফ্ৰচ মাছ টো আমি, হয়। এইবোৰ মানে দামবোৰ অকণমান আমাৰ চালানী মাছতকৈ বেছি হোৱটো আমি চব জেগাতে দেখা পাওঁ। আৰু আমাৰ জেগাতেও হয়। আৰু আমি প্ৰায় পাৰিলে আমি চালানি মাছ খোৱাকো খোৱাত চাই আমি
হয়।
আ, ঘৰতে পোৱা বা লোকেল মাছ খাৱাটো মই বেছিকৈ প্ৰিফাৰ কৰোঁ আৰু।
হয়, হয়, হয়, এইটোতো হয়েই।